হেল্ল'। অঁহ', কি হৈ আছা? এ মই এনেই আছো, শুই আছো। তুমি?
অঁ', মই এনেই আছিলোঁ এই কেক এটা অৰ্ডাৰ আছিলে। সেই কেকটো বনাই হৈছে'হে এতিয়া।
অঁ', -অঁ',।
বাকী ঘৰত ভাল।
তুমি কেকৰ অৰ্ডাৰ লোৱা মানে। অঁ', -ভালেই-ভালেই।
অঁহ', -অঁহ', অঁ', -মোৰ ভালেই দিয়া।
অহ। তুমি কেকৰ অৰ্ডাৰ লোৱা?
অঁ', -মই কেকৰ অৰ্ডাৰ লওঁ অঁ',।
অহ'। হেৰি কিমানটো কিমান লোৱা, ৰেট কিমানকে লোৱা পইচা?
চাৰিশত, এ' আধা কেজিটো চাৰিশ টকা।
অহ'।
আৰু এক কেজিটো আঠশ টকাকে লওঁ। আৰু তোমাৰ বেনটো- অহ', সৰু বেণ্টো কেক যে
অঁ।
সেয়া দুশ টকা, আকৌ মিনি কেক, তোমাৰ হেৰি তিনিশ টকা। সেনেকে সৰু, সুৰাকে বিজনেছ এটা চলাই আছোঁ আৰু।
অ', কৰা ভালে বাৰু।
অঁ', বাকী, তোমালোকৰ দোকানখন কেনে চলিছে?
অ', দোকানখন এতিয়া ভালে চলি আছে, মানে নতুনতটো অলপ চলপ চলিছে আৰু লাহে-লাহে বাঢ়িছে বাৰু এতিয়া।
অঁহ', -অঁহ', বাকী বা খবৰ ভাল?
অ', ভালেই।
বাই এতিয়া কি পঢ়ি আছে?
বা হেৰি বি এ পঢ়ি আছিলে, হে এতিয়া শেষ হলে চাৰি বছৰে কৰে নে তিন বছৰে কৰে জানো কালি ৰিজাল্ দিছে সিহঁতৰ, ছিকচেম।
অ', - অ', এতিয়াতো, চ -চ
অ', চিক‌চেমৰ হেৰি, পৰীক্ষা দিলে। কিন্তু আকৌ য আগষ্টৰ পৰা যায় এনে পঢ়ে- পঢ়ে -পঢ়ে নপঢ়ে বা চাৰি বছৰিয়া।
অঁ', - অঁ', -অঁ', -তাকেতো। কি কি বিভাগত আছিলে বা?
শিক্ষা।
শিক্ষা ন। অ', তুমি কোনটো বিভাগত?
মই ৰাজনীতি বিজ্ঞান।
অ', - মই তোমাৰ অসমীয়া বিভাগত। হা-হা?
অ', ডিগ-ডিগ্ৰী টো শেষ হ'ল তোমাৰ?
অ', মোৰ তোমাৰ, বি এটো কমপ্লিট হ'ল। সম্পূৰ্ণ হ'ল। এতিয়া মই আকৌ তোমাৰ এম এ পঢ়ি আছো, এম এচ ডাব্লিউ মানে সমাজকৰ্মীৰ ওপৰত পঢ়ি আছোঁ।
অ', কল হেৰি, দৰমহা পায় নে?
অঁ', মই দৰঙৰ পৰা পঢ়ি আছোঁ মই তেজপুৰৰ।
অ', - অ',।
বাকী আজি ঘৰত, আঞ্জা বনাইছেনে নাই?
নাই বনোৱা অকনমান পাছত মায়ে বনাবহে, তোমালোকে বনাইছে?
আমাৰ বনোৱা নাই, বনামহে।
আহ।
বাকী তুমি ঘৰৰ কামত সহায় কৰি দিয়া নে নিদিয়া?
এ মানে মই ভাত তৰকাৰী নবনাও বাৰু এনে বেলেগ কাম সৰু-সুৰা কৰো, কিন্তু ভাত টৰকাৰী নাজানো বনাব।
অ', শিকিলো- শিকিলো বা আকৌ, কিছুমান অসুবিধাত আকৌ অসুবিধাত আকৌ কেতিয়াবা তুমি, সেইবোৰ বনাবলৈ কৰিবলৈ জানিলে ভাল আৰু ন।
অঁহ।
উম।
তুমি জানা?
মই জানো এতিয়াই তাকে দেউতাই বজাৰ কৰি আহিছে আমাৰ। এই তিনিআলি বজাৰৰ পৰা লোকেল মুৰ্গী আনিছে, তাৰ পিছত মোক বনাব দিছে। আকৌ মই হেৰি পোলাও বনাম বুলি ভাবিছো চাউল ভিজাই থোৱা আছে
অ অ কিনা নাই
কিনা আছে তাই আমাৰ এই বাৰ ল'ৰাটো আহিছে যে
অঁ
তাৰ লগত খেলি আছে
সিতো অকমান ডাঙৰ হৈ আহিছে ন মানে মই হেৰি টাইপ হেৰি লগাই ৰাখো অ অ
ত্ৰিশ তাৰিখে বাকী পঢ়া বাদে আৰু কি কৰি আছা তুমি
একো পঢ়া বাদেতো এই চৰকাৰী চাকৰি বিলাকৰ কাৰণে সেয়া কাৰণে লাগি আছো এইবাৰ প্ৰথম দিছোগে কি হয় মানে
এছ এছ দিছিলো ইমান ভাল হোৱা নাই এতিয়া পুলিচৰ পৰা আহিহে আছে আকৌ জানো কেতিয়া হ'ব অক্টোবৰৰ পৰা হ'ব নেকি
অঁ অঁ অক্টোবৰ নৱেম্বৰৰ পৰা হ'ব
অঁ এটা দিলো ইমান ভাল হোৱা নাই মানে পঢ়াও নাছিলো বাৰু প্ৰথম দি চাওঁ বুলিয়ে কৈছিলো
তাকে একো নহয় দিছো মই তোমাৰ সেইয়া পৰীক্ষাৰ কাৰণে পঢ়ি কৰি আছো
অ
আৰু এতিয়ালৈকে তোমাৰ অনলাইন হোৱা নাই নহয় সেনেকৈ থাৰ্ড গ্ৰেড এই এডিয়াৰি ৰ সেইবোৰ পৰীক্ষা
ওলাব নেকি এডিয়াৰি
অ ওলাব ওলাব তাৰ কাৰণেও মই মানে কৰি আছো। প্ৰিপৰেচন কৰি আছো।
অ
উম
এনেকুৱা কিতাপ লৈছা নে মবাইলতে পঢ়িছা।
নাই তোমাৰ কিতাপ মানে আমাৰ এই অসমৰ, জ্ঞান খন যে সাধাৰণ জ্ঞানখন।
অঁ
সেইখন লৈছো আৰু তাতে চপ আছে। অংক আছে ৰিজনিং আছে তাৰপিছত তোমাৰ অসমীয়া গা, এ ব্যাকৰণ আছে। সেইখিনি গোটেইখিনি আছে।
অঁ
তুমি কিবা কিতাপ লৈছা। মোবাইলৰ পৰাও পঢ়িছো বাৰু?
মোবাইলৰ পৰাই পঢিছো মই তেনেকে কিতাপ মোৰ কিতাপ লোৱা নাই মই মোবাইৰ পৰাই পঢ়িছো।
অ তাকেতো মোবাইলটোতো এতিয়া বহুতখিনিয়ে সুবিধা কৰি দিলে ন'।
অ আজিকালিতো কিতাপ নহলেও হৈ যায় ক'ব হলে। ইমান ভালদৰে চব পাই যায়।
অ অ তাকেতো মোবাইল মোবাইলটো তোমাৰ মানে ভাল কামত ব্যৱহাৰ কৰিলে টো ভালেই হয়।
অ
সেইটোয়েতো আৰু তোমাৰ পৰীক্ষা পাতিৰ পৰা বহুত খিনি সুবিধা হয়। আজিকালি প্ৰশ্ন কাকতৰ পৰা হয়নে?
অ অনলাইন মাধ্যমটো হোৱাৰ কাৰণে মানে বহুতেই সুবিধা হৈছে।
খিনি সুবিধা হৈছে আমাৰ জনসাধাৰণৰ
অ
তাকেতো ভাল কামত ব্যৱহাৰ কৰিলেতো ভালেই হয়।
হে তোৰ ভালকে চলিলে ভাল। যদি বেয়াকে চলা বেয়া আৰু।
সেইটোয়ে সেইটোয়ে অ তাকে।
ইয়াত কতো ফুৰিবলৈ যোৱা নাই নেকি? মই এইটো মই ডিগ্ৰীটো সেই কৰি লও আৰু দুবছৰ আছে চাৰি বছৰ।
এতিয়া কোনটো কোনটো সাংসিকৰ?
মই এইবাৰ পঞ্চম ষান্মার্ষিক পাইছো।
অ অ অ আৰু এটা আছে যদি তিনিবছৰ হয় ন'।
নহয় আমাৰ চাৰি বছৰে হ'ব। মানে আমাৰ যোনখিনি ওপৰৰ ন সিহঁতৰ চাৰি বছৰে হৈ গ'ল আমাৰ, চাৰি বছৰ হ'ব।
অহ
চাৰি বছৰটোৱে কৰি দিম চাগে আহিছে যেতিয়া নতুনকে।
অ অ অ ভালেই হ'ব তেতিয়া ন।
অ তিন বছৰটোৰ হলে মানে আমি যে ম যোনটো ছাবজেক্টত মানে হেৰি লৈছো মেজৰ লৈছো।
উ
সে। মানে নাহিব যদি তিনি আম আমাৰ মানে নতুন যে তিন বছৰেটো ক অকল ডিগ্ৰীটোহে কম্পিলিত হ' কিন্তু যদি চাৰি বছৰ কৰো তেতিয়া মানে যিটো অনাৰইত হেৰি হ'ব আৰু।
অ
অনাৰ্চ উইথ ৰিচাৰ্চ হব চাৰি বছৰটোৱে কৰিম নেকি?
অ অ।
তেতিয়াহলে এম এ তো মই এবছৰ কৰিলেও হ'ব?
অ তেতিয়া অ তেতিয়া ভাল হ'ব আৰু এতিয়াতো আমাৰ এম এ তোমাৰ দুবছৰ।
অঁ,
তাকে, উ
তুমি এতিয়া হেৰি এনে কোন সন্মাখি পইছা আৰু কিমান দিন আছে এনে এম এ শেষ হবলৈ কিমান দিন আছে আৰু
মোৰ এম এ শেষ হ'বলৈ মই এতিয়া আহ প্ৰথম ইয়াত বিভাগ এ গৈছেহে তোমাৰ প্ৰথম সাংসাসিক গৈছেহে
অ এতিয়া দ্বিতীয় ষন্মাসিক
অঁ
উ
এতিয়া ক্লাছ মই যোৱা নাই যাব লাগিব আৰু আকৌ মোৰ মানে তোমাৰ নহয় নহয় মই তোমাৰ আমাৰ গৰম বন্ধ বোলা নাই আমি মই দূৰত্বত কৰিছো মানে
অঁ অঁ
দূৰত্ব পৰা কৰিছো আমাৰ সেই দৰঙৰ পৰা
দেউবাৰে, দেউবাৰে ভালে কৰিছা আৰু তাৰাপা কৰিছা কাৰণ তেতিয়া তুমি বেলেগ কিবা এটা ধৰ কৰিবও পাৰিবা কাম চামত কৰিব পাৰিব বা।
তাকে আকৌ মই তোমাৰ টিউচনো কৰো সৰু সৰু পোৱালী বিলাকক।
অ', ভালে কৰিছা।
অ', সেই পাঁচটামান আছে মোৰ।
অ', ঠিকে আছে সৰু সুৰাও কৰি থাকিব লাগে নিজৰ খৰচটো ওলাই থাকে তেতিয়া।
ওলাই থাৰে ওলাই থাকে অ'।
আজিকালি টিউচনতো ফিজ বহুত হৈ গ'ল।
অ', তোমাৰ মই বাৰুতে চাৰিশকৈয়ে লওঁ। সৰু পোৱালি যে সিহঁত এইবাৰ দ্বিতীয় শ্ৰেণী। দ্বিতীয় শ্ৰেণী তাৰপিছত আকৌ তোমাৰ চতুৰ্থ শ্ৰেণী সেনেকে।
অকণ বঢ়াই দিবা এতিয়া টিউশনত বহুত বাঢ়িছে।
বাঢ়িছে অ', কিন্তু মানে গাঁৱলীয়া পৰিৱেশত থাকোঁ ন গাঁৱলীয়া সমাজত থাকো যে।
নহয় আমাৰ বাও কৰে ন সিহঁতে তাত লাষ্ট তোৰ তোৰ ছোৱালীজনী পৰে মানে তোৰ যোৱা যোৱাবাৰলৈকে মানে যোৱাবাৰ ওৱানত থাকোতে পাঁচশ লৈ আছিলে এতিয়াতো সাতশ নে আঠশ কৰিছে।
অ', সিহত মানে তোমাৰ প্ৰাইভেট স্কুলৰ চাগে ন।
অ', অ'।
অ', মোৰ মানে চৰকাৰী স্কুলৰ ন আৰু মানে মানুহ বিলাকে মানে কি হয় পইচা দিব নিবিচাৰে মানে।
অলে বেয়া ন ইমান কষ্ট কষ্ট কৰি পঢ়াই দিয়া হয় আৰু সৰু পোৱালি পঢ়াতে বেছি কষ্ট হয়।
অ', সেইটোয়ে সৰু পোৱালিৰ লগতো বহুত টাইম দিব লগা হয়। সময় দিব লগা হয়, তাৰ পিছত মানে
চব চাব লাগে হাতৰ আখৰ পৰা বুলি বানৰ পৰা চব চাবলগীয়া হৈ যায়।
অ', অ', নকবা আৰু মই পঢ়াইও যাব লাগিব লিখাইও যাব লাগিব। লিব এইফালে তোমাৰ প্ৰশ্ন কাটিব লাগিব পৰীক্ষা অহা লগে, লগে তাৰ পিছত আকৌ তোমাৰ ইফালে ধৰিবও লাগিব পঢ়াখিনি
অ', আকৌ যদি তাতে সিহঁতেও ভালকে নপঢ়ে, নপঢ়ে সিহঁতে আকৌ কব টিউচন দিলোহে কিন্তু ভালেই নোহান সেই বুলি ক'ব আৰু টিউশনোৱে বদনাম কৰি দিয়ে।
অ', সেইকাৰণে। সেইকাৰণে মানে দুই তিনিজন মানে ভাল ভালকেই দিয়ে বাৰু পইচাটো টাইমমতেই দিয়ে। সময়মতে দিয়ে। কিন্তু মানে এজন দুজন সেনেকুৱা আছে তেও মানে এয়া কৰি দিওঁ আৰু ঘৰৰ ওচৰে বুলি।
অ', তাকৌ বেয়া ন ওচৰ হ'লে
অ', ঘৰৰ ওচৰৰ যে দিগদাৰো হয় সেইকাৰণে বাকী তুমি এতিয়া পঢ়িহে আছা মানে।
এতিয়া মানে পঢ়া নাই বাৰু এতিয়া আকৌ এতিয়া এনেই আছো, বাৰু হেৰি আগষ্ট পৰা গ'লেহে এনেই বেলেগ চাওঁ কেতিয়াবা মানে মন গ'লে।
অ', এতিয়া গ্ৰীষ্মকালীন বন্ধৰ কাৰণে মানে ঘৰতে আছা আৰু।
অ' ঘৰতে আছোঁ। এনে ক'লৈকো ফুৰিব যোৱা নাই তুমি? যামহে এই কিদিনতে লগত। কেইটামানৰ লগত ফুৰিবলৈ যাম বুলি ওলাই আছোঁ।
কল-ক'লৈ যাম বুলি ভাবিছা?
মানে এতিয়ালৈকে ক'লৈ যাম ভালকে ঠিক হোৱা নাই, দুটা জেগা যে। ন-নগাঁৱত চেপানলালৈ যাম বুলি কৈছিলোঁ, বহুত বাৰিষাৰ কাৰণে, পানী হোৱাৰ কাৰণে অকণ ভয় লাগি আছে যাবলৈ।
অ' এতিয়াতো তুমি দে, শুনিছাই কেনেকুৱা পানী হৈছে।
আৰু আৰু এতিয়া, অ'। চব ফালে। এইবাৰতো হেৰি আপাৰ আ, হেৰি কি বুলি কয় শিৱসাগৰ সেইটো চাইডতো এনে
অ' উজনি, উজনি অসমত মই এবাৰ প্ৰথম শুনিছোঁ পানী হোৱা।
অ'।
এইবাৰ প্ৰথম শুনিছোঁ শিৱসাগৰ, যোৰহাট, অ'। ইফালে চাইডে গোটেই মানুহৰ ঘৰ ডুবি গৈছে। বহুত কষ্টত আছা, আমিতো এতিয়া বহুতখিনিয়ে ভালত আছোঁ। অ' তাকেতো, আমিতো মধ্য অসমত, অসমত থকা মানুহখিনি বহুখিনিতে ভালে আছোঁ।
অ'।
এইবাৰ সিহঁতে কিন্তু বহুত কষ্ট পাইছে।
সিহঁতে এইবাৰ নোপোৱা হেৰি এটা পাই, পৰিৱেশ এটা পাই গৈছে কাৰণ আগতে নহয় নহয়।
না, ন' অ' নহয় নহয়, আৰু তাকে নিউজত চাই আছোঁ, চবতে চাই কৰি আছোঁ।
অ'।
বেয়াও লাগিছে।
উপাই নাই কিনো কৰিব পাৰিবা কিন্তু যদি
হেল্ল'।
অ'। অ' বাকী চবৰে ভাল হয় ন' ঘৰতে?
অ' ভালেই ভালে, চবৰে ভালেই। তোমালোকৰ ভাল নহয় ন'?
অ' ভালেই।
তাকেতো ভালকে থাকিবা, বেমাৰ আজাৰ বহুত আহিছে মানুহৰ।
অ' এতিয়াতো বা আমাৰ ঘৰতো চবৰে জ্বৰ একদম, সৰু সৰু আজি আমাৰ ঘৰ ওচৰৰ মানুহখিনি চব হস্পিতাল, চবে চিলাইন দিছে, কিবা কিবি বহুত বেমাৰ আহিছে।
অ' এই বেমাৰটো আহিছেই, মাত্ৰ সাৱধানে থাকিবা আৰু।
অ'।
সাৱধানে থাকি, আমাৰো সেয়া ঘৰত চবৰে হাগনি হৈছে। ডায়েৰিয়া নিচিনা হৈ গৈছে।
গৰমৰ কাৰণে হৈছে চাগে।
গৰমৰ কাৰণে হৈছে। এতিয়া ভন্টিক এডমিট কৰাই আহিছোঁ আকৌ সেইদিনাখন সেয়া